হেল্ল' অ' কোৱাহ
কি খবৰ
চব ভালে
মোৰো ভালে আজি কালি ফোন চোন নকৰা হ'লা খবৰ চবৰ নোশোধাই হ'লা আচছা আমাকে খানা পিনা
আহ নাই খোৱা তুমি খালা
না মোৰো নাই হোৱা এতিয়া বনাই আছে বৰ্তমান আৰু পঢ়া শুনা
পঢ়া শুনা চলি আছে কলেজ গৈছা নে?
অ' কলেজ টো গৈ আছো মোৰ এক্জাম চলি আছে তোমালোকৰ এক্জাম
কাম আৰু
আচ্ছা আৰু এয়া বহি আছো তুমি?
ময়ো এয়া হ'বো বি আছে
আচ্ছা আৰু ঘোৰা চৰা প্লেন এবাৰ
এইবাৰ ভাবি আছোঁ দৈমাৰা যাওঁ নেকি
আচ্ছা গৰমতটো বহুত পেলাইছে একদম
উম ইমান
উম অহ ঠাণ্ডা পৰা জাগাহে অকন ভাল ল লাগিব আৰু গৈ
অৰুণাচলো যাব পাৰি
অ' অ' শ্বিলং অৰুণাচল
তুমি
মই যাম বুলি ভাবিছো শ্বিলং যাম বুলি ভাবিছো নেকি প্লেচটো মানে প্লেচটো ধুনীয়া যে
অ' মই গৈছো। কিন্তু ধুনীয়া টো
সৰুতে যোৱা খালি তোমাৰ ডাউকি ডাউকি ফালে যোৱা নাই আৰু ছেভেন চিষ্টাৰ তাৰপিছত আৰু কি কি আছিলে যে চব ঘূৰি আহিলো খালি এইটো জাগাটো মানে নগ'লো
জাগাটো ভাল আ
অ' যাম বুলি। বুলি ভাবিছো এ কি কৰো এতিয়া
এক একেলগে এটা ত্রিপ বনাও বলা তোমাৰ লগৰ কেইজনী মান ওলোৱা মোৰ লগত কেইজনীমান
অ' অ' তেনেকে মিলাই লৈ গলে ভাল লাগে কিন্তু মেমৰিজো থাকে
লে আমি অৰুণাচল যাব পাৰিম
অ' অৰুণাচল চাইডে যাব পাৰি কিন্তু তাতকে দূৰ আৰু নোৱাৰি
তাতে আমি ৰূপাত যাব পাৰিম ৰূপা জেগাত টো বহুত ধুনীয়াছে
অহ অহ অহ
এনে তুমি আগতে গৈছ নে অৰুণাচল?
অৰুণাচলটো গৈছো তিনিবাৰ মান গ'লো অৰুণাচল এবাৰ তোমাৰ স্কুলৰ পৰা লৈ গ'ল পিকনিক আৰু দুবাৰ গ'লো মই মানে ফেমিলিৰ লগত গলো দুবাৰ, ঘূৰিবলৈ তুমি কেইবাৰ গ'লা?
থাকা খোৱা মেলা কেনেকুৱা?
থকা খোৱা মেলা টো ধুনীয়াই তোমাৰ মানে বম দিলা টো মানে যোৱা নাই সেইফালে যোৱা নাই মানে যত বৰফ চৰফ পৰে যে মানে টিপি ওচৰৰ পৰাই টিপি আগত আৰু ওচৰ মানে ঘূৰি আহিছো মই মানে
আগতে বুকিং চুকিং কৰি দিছো ছিলানে ৰুম চোম
ন না না থাকা নাই টো মই এদিনতে মানে ঘূৰি গুচি আহিছো, আহ খানা চানা তোমাৰ পিকনিক পিকনিক গৈছিলো আৰু এনেই ঘূৰিবলৈ গৈছিলো এবাৰ ।
অ'
উম
বাকী অৰুণাচলৰ বাহিৰেও আছেতো আৰু কিমান জাগা তাতো যাওঁ
অ' মিলোৱা হেৰি তোমাৰ লগৰ কিছুমানক কোৱা
কৈছো ছোৱালী বাৰু আমাৰ ওলাইে আছে দহ জনী লৰা পাঁচ টা মান এ হৈ যাব।
অ' ঠিকে আছে তেতিয়াহলে নাই এনে অ' অ' এনেকে এনেকে ঘূৰিব গলে কি ধুনীয়া লাগে লগৰ বিলাকৰ লগত
কি আৰু এতিয়াতো বন্ধ দি ব ন', আমি মন ন্দিৰতো যাব পাৰিম।
অ' - অ' - অ'। জু জুলাইত। জুলাইৰ পৰাতো বন্ধই, চবৰে বন্ধই থাকে কলেজবোৰ । অ' আমাৰ আকৌ পোন্ধৰ দিন বন্ধ দিয়ে, বেছি দিন বন্ধ নিদিয়ে । অ'।
বন্ধ।
আ
তাতে আমি থাকিম ন' অৰুণাচলত। এনে আগত মন্দিৰ যাবা নে অৰুণাচল যাবা?
মন্দিৰ আগত মন্দিৰ যোৱা ভাল হ'ব নেকি? মোৰ আইদিয়া?
হয়।
অ' সেৱা-চেৱা কৰি, তাৰপিছত লাহে-ধীৰে আৰু ওলাই যাম আৰু ন', অৰুণাচলৰ ফালে।
তলৰ পৰা আহি ৱাটাৰফল
অ' ৱাটাৰফল যাম।
উম । বন্ধৰ পুৰা মজা উঠাম।
উম - উম।
মন্দিৰ এনে কোনটো মন্দিৰ যোৱা ভাল হ'ব?
মন্ দিৰটো তোমাৰ এইটো কি নাম আছিলে বাৰু, ৰ'বা ম‌য়ো পাহৰি গলোঁ। এইটো তেজপুৰ ছাইডে যে কৰ'বাত আছিলে নহয়, কিবা?
উম। অ' যাব পাৰিলোঁ হয় । নহলে আমি এতিয়া যে- এতিয়া যে ওলাইছোঁ যে হেৰিত অ'- কি আছি লে পানবাৰীত। গণেশ কো নতুন শিৱ শিৱ মন্দিৰ। তো, তাতো যাৱ পাৰি মানে।
অ' । এ চাই লওঁ। কোনফালে শ্ব'ৰ্ট হয়, সেইফালে যাওঁ ন'?
উম, যোনটো ছাইডে আমাৰ মানে ভাল হ'ব, উম।
যোৱা ভাল আছে। আৰু বাকী খানা পিনা বনাবলৈ জানানে নাই, জানো জানো মাংস চাংস অকন শিকাই দিয়াচোন, ৰেচিপি।
সে সেনেকে মন নাই আৰু মচলা চচলা লাগিব। উম এনেই খানা পিনা আমি লৈ যাম নে? তাতে বনাই খোৱাতটো বেছি ভাল লাগিব হয়নে ।
বনাই খুৱা তাক বনাই পেলাই খোৱা তেনেকেই ভাল লাগিব। অৱ অৱ বাছ এটা বুকিং কৰিব লাগিব আগতীয়াকে, অৱ অৱ, বাছ এটা বুকিং কৰি তাৰপিছত গোটেইখিনি উঠি চব বাচন তাচন লৈ যাম ধুনীয়াকে খাই বৈ আৰু লাহে লাহে আহি থাকিম। তোমাৰো ন, কেনেকে যে আৱ ঘূৰাও হব। মইতটো জানো বহুত মানে বনাবলে খালি মানে এটা বস্তু নাজানো তোমাৰ ভাত মানে বনাবলে মানে পানীতটো অন্দাছ টো মানে। নেজানো পানী তাত কিমান দিয়ে, বাকী চব এভিৰিথিং বনাই দিম।
পাৰো হৈ যাব।
আৱ
এনেই তুমিতো গুৱাহাটীতো গৈছিলা ন?
গুৱাহাটীত অৱ গুৱাহাটীত তাৰপিছত ধুবুৰী মানে ধেই জাগা ঘূৰা আছে।
ময়ো মানে প্লেইন এটা বনি আছিল গুৱাহাটীত যোৱা।
অ
তাতে তুমি কোৱাচোন ৰুম চুম মানে কেনেকাকে আমি যাব পাৰিম ক'ত ক'ত ফুৰিব পাৰিম?
গুৱাহাটীতটো তুমি ৰুম ৰুমটো পাই যাবা বাৰু, গুৱাহাটীতটো ঘুৰা প্লেচ ইমান ভাল নাই, ক'ব গ'লে মোৰ মতে, মই কামাখ্যা টেম্পল মানে গ'লে তুমি টেম্পলচ বোৰত, মন্দিৰবোৰতে যাব পাৰিবা আৰু ক'ব গ'লে
হয় আচ্ছা
তাৰপিছত তোমাৰ আৰু এটা, আৰু এটা নতুনকে নেকি নে পুৰণাই তোমাৰ এইটো টেম্পল এটা খুলিছিলে মানে মন্দিৰ এটা।
অঁ পাহৰিলা
টেম্পল মানে নামটো মানে মানে যাম বুলি ভাবিছিলো তোমাৰ, কি হ'ল আকৌ ছাডেনলি পৰীক্ষা আহি গ'ল যে, সেইটো কাৰণে মানে, প্লেনটো কেঞ্চেল কৰি দিলোঁ। সেইটো মানে মানে আমি কেইটামান মানে গ্ৰুপ মিলাইছিলো। যে যাম বুলি তাৰপিছত এয়া দুটা দুটা মানৰ পৰীক্ষাই ওলাই গ'ল, সেইটো ডেটতে তাৰপিছত। বাৰু কলোঁ থাক তেতিয়া হ'লে নেক্সট প্লেন বনাম, যেতিয়া পৰীক্ষা সবৰে খতম হক তাৰপিছত আমি প্লেন বনাম তাৰপিছত ধুনীয়াকে যাম আমি ঘূৰি ফুৰি আহিম আৰু
বনোৱা নহ'লে যাম একেলগে
অঁ একেলগে যাওঁ বলা । হেৰি তোমাৰ জুলাইত। মোৰতো পোন্ধৰ তাৰিখৰ পৰা বন্ধ দিব।
অ আমাৰো একেই পোন্ধৰ তাৰিখৰ পৰাই দিব।
পোন্ধৰ তাৰিখৰ পৰা ন
অঁ।
তেতিয়া পোন্ধৰ তাৰিখৰ পিছত আৰু মিলাম আৰু ন।
ওম পোন্ধৰ তাৰিখৰ পিছত মিলাম। এনেই এইবিলাক অৰুণাচল, দৈমাৰা বাহিৰে আৰু কি কি জাগা আছে য'ত আমি ঘূৰিব পাৰিম ধুনীয়া মানে ঠাণ্ডা পৰি থাকে।
ঠাণ্ডাত- তোম তাৰপিছত, তোমাৰ এইফালে কোনটো চাইডে তেজপুৰ তেজপুৰ হৈ পেলাই এইটো তোমাৰ জীয়া ভৰালি তাত মানে অলপ ঠাণ্ডা কিন্তু ৰ'দ বেছি পৰে তাত।
এনে ৰ'দ নপৰা য'ত আমি মানে থাকিব । থাকিব পাৰিম।
থাকিব পৰাতো, তোমাৰ বাৰ মাইল বাৰ মাইল। মানে অৰুণাচল মানে ইমান পাব গৈ নেলাগে। বাৰ মাইল তাতো ধুনীয়া শান্তিয়ে অ আগতেই মানে
মোৰ মানে কি জানা আৰু অ যতে গ'লেও মানে খা তো মেইন তাৰ খানা চানা কেনেকুৱা
খানা চানাটো তাত মানে তোমাৰ হোটেল টাইপৰটো অকন ভিতৰত যাব লাগিব এনেই তাত মানে সৰু সৰু দোকান আছে য'ত তুমি মানে কিবা পকৰা চকৰা এইবিলাক মানে চাওমিন চাওমিন ফাষ্ট ফুড এই চব খাব পাৰিবা কিন্তু সেয়া খালে আকৌ পেটে নভৰে যে।
ঠেৎ এনে নন ভেজ চন ভেজ পাই নে নাপাই। হয়
ইনে পায় কিন্তু হোটেল চোটৈলত যাব লাগিব। হোটেলত গৈ বুকিং শ্বুটিং অ বহুত দূৰ তাৰ পৰা তোমাৰ সেইটো অলপ কিমান মিনিমাম টুৱেন্টি নে টেন কিলোমিটাৰ এনেকুৱা দূৰ হ'ব বাৰ মাইলৰ পৰা তাৰপিছত আৰু এটা তোমাৰ প্লেচ এটা আছে তাতে ভালোক কম সেইটোও ধুনীয়া
ভালুপুঙত যাব পাৰি
অ তাত মানে মিনি পিকনিক আৰু ধৰি লোৱা ঘৰৰ পৰাই বনাই চনাই লৈ যোৱা বা তাত বনাবও পাৰি মানে ধেৰ বস্তু লৈ যাব লাগিব ন চৌকা তৌকা উঠাই লৈ
আমি নহলে এটা কাম কৰিম আহ হেৰি তাৰ ট্ৰিপৰ পৰা অহা পিছত আমি একে লাষ্টত ধৰা কালি আমাৰ কলেজ খুলিব তাৰ আগদিনাখন আমি তাত এটা পিকনিক খাম।
অ অ ঠিক আছে তেনেকেও ভাল বাৰু
তেনেকেও ভাল আৰু তেনেকেই কৰিম নেকি? হেল্ল'
হা
এনে হেৰি আমি অৰুণাচলত যাম ন তাত তুমি গৰম কাপোৰ লৈ লবা জেকেট চেকেট
জেকেট চেকেট লৈ লম বাৰু
অ ঠাণ্ডা পৰিব ন অলপমান
অ
জেকেট চেকেট লৈ ল'বা আৰু তোমাৰ লগৰ খিনিকো কবা
অ অ গ্ৰুপ মিলাই ল'ম বাৰু আমি দুইটাই কথা পাতি লৈ
অ নহলে তুমি অ নহলে তুমিতো এতিয়া তাতে আছা ন মই তোমাৰ ঘৰত যাম কালি অহ সন্ধিয়া পাঁচটা চাৰে পাঁচটা বজাত যাম
অ ঠিক আছে ঘৰ চৰ যোৱা ভালকে তাৰপিছত বন্ধ চন্ধ দিলে আমি প্লেনিংটো বনাম আৰু ন লাহে ধীৰে
এতিয়াতো এনেও দিন দীঘল
অ সন্ধিয়া নহয় সেইটোয় তো সাতটাতে পোহৰ হৈ থাকে আজিকালি
উম যাব পাৰিম তোমালোকৰ তাত মানে ট্ৰিপটোৰ অলপমান কথা-চথা পাতিম।
কথা, সেইটোৱেতো। ঠিক আছে তেতিয়া ন, হ'ব? অহ, ঠিক আছে।
ঠিক আছে দিয়া।